হেল্ল'
কি কৰি আছা?
ভাত বনাই আছো ৰ।
ভাত হ'ল নেকি?
ভাত খিনি হ'ল। এই আঞ্জা বনাই আছো খাৰ বনাম এতিয়া।
কি বনালি?
উম এ মেচকা টেঙা আৰু মাছ। তাৰপিছত খাৰ বনাম।
টেঙাৰ লগত খাৰু খাবি নে?
খাৰটো থাকে টেঙাৰ লগত।
সেই টেঙা আৰু খাৰ একেলগে নাখায় নহয়।
মজা লাগে যে খাই।
ময় আমাৰ আ মোৰ ৰাতিৰে মাছেৰি পানী লাও বনোৱা সি আছে চব্জি। আ পিয়াজ-চিয়া চালাদ কৰিম খাম। মানে এতিয়া মোৰ বনাব মন নাই মানে, মোৰ অলপ প্ৰব্লেম হৈ আছে কালি ৰাতিয়ে হ'ল ন প্ৰব্লেমটো।
অহ।
আৰু গোটৰ মিটিংটো চাৰে পাঁচটাত আছে ন মোক ফোন কৰিবি অ চাৰে পাঁচে একেলগে যাম। আৰু কিন্তু মোৰ প্ৰব্লেম হৈ থাকা বুলি নকবি হা তাতে।
উম।
উ সিহঁতক কৈ লাভ নাই মানে হেৰি বাকী ভিনদৰে নাই আজি কামত কৰিম বুলি গিছি ওলাই নাহো বুলি কৈছি। মইতো ফোন নকৰো না নিজে কৈছি আৰু নাহো বুলি। সেইকাৰনে মই ভালে পালো বনাব লগা নাই। মই মাহিহঁতৰ ঘৰতে আছো, মাহিহঁতৰ ঘৰত। আৰু এই কামত গেল নেকি? আজিতো কতো যোৱা নাই। অ বাবু কি কৰি আছে?
সি আছ ছিল মোবাইলটোৱে চাই। মই আৰু, মবাইল চাই আছিল।
আৰু মায়েৰে কামত গিছি নেকি?
অহ।
মোবাইলটো মই অনা কাৰণে সি টিভি টো লগাইছি।
অ ঠিকে আছে দে ব্যস্ত হৈ থাকিলে হ'ল আমাৰ বা অ আমাৰ বা কি কৰি আছে এতিয়া।
গম নাপাও।
আমাৰ ঘৰতে আছে। কি কোনোবা আলহী আহিব নেকি?
হা। কি কৈছা নহয় সৰু কোনো আহিব বোলে। সৰু মনো আহিব। তায়ে কাপ। কাপোৰ চাব আহিব দোকানত।
আহ অ।
এ হেৰি কথা এটা কথা এটা। কম ভিনদক সুধিম ৰ আমি মানে গৰমৰ বন্ধত হেৰিত যাম। এইয়া কি আছিল কি আছিল চেৰাপুঞ্জী।
উম।
ত মানে মোক। অ ভনাকে সুধ ভিছি যাবি নেকি তহঁতে অ
অ মানে মতো ভুলি নহ'ব এইটো ভিনন্দৰে লগতে আলোচনা কৰিব লিব ভিনদৰে কি কৰে আৰু ভ ৰাজি হ'লহে মই ৰাজি হ'ব পাৰিম
তোৰ বাবুক লগে দিবি অ যাম যাম বুলি তহ তোৰ বাবুক লগে দিবি যাম যাম বুলি
উম তাক লগাই দিলি কি হ'ব তাক লগে অ শুনছো তাক লগাই দিলে কাম নাই তাক লগোৱা মই কোৱা সি একে কথা এতিয়া মানে কি হ'ল শাল মানে শাল ব ক'ব লাগিব যে পিন্ধৰে তেতিয়াহে কামটো হ'ব
উম মানে আমাৰ গাড়ীয়ে লৈ মানে এই উম আমাৰ গাৰিয়ে লৈ যাম
আহ
এই তিনটা ফেমিলি যাব এইহতৰ লগৰ আমাৰ স্কুলত যি কেট তে দিয়ে
আহ আহ
তাহৰ ফেমিলি আমাৰ ফেমিলি আৰু এই পাব্লিক স্কুলত য ভিন্দ জানে এই মাধৱত
অ অ
সিহঁতৰ ফেমিলি এতিয়া সিহঁতৰ চব নিজা নিজা গাড়ী লৈ যাব আমাৰো নিজা গাড়ীয়ে লৈ যাম আম গাড়ী তিনিটা মানুহ যাব যদি তহঁ ততে যা তহঁতৰ ফেমিলিটো আমাৰ লগত যাব পাৰলি হয়
উৰি চাব পাৰিম দে কি কয় জনাম দে সুধি পেলাই অ
পইচা বেছি খৰচ নহয় যা তাতে মানে কি দহ হোজাৰ মান হ'লি হৈ যাব বুলি ক কৈছ মানে যদি বজাৰ চজাৰ নকৰা আৰু তাতে এতিয়া কাপোৰ কানি এইগিলাখান যদি বজাৰ নকৰা
এতিয়াতো এইকেইদিনত যোৱা নহবয়ে কাৰণ কিয় গৰম বন্ধ দিয়াৰ লগে লগে গাঁৱত যাম বুলি কৈ আছে তাতে গেলি আৰু কত সফালে যোৱা হব মানে কি হল সিফালৰ পৰা ফোন মাৰি আছে তাতে দেৰিক গেলি যে নহয় ইফালে ফোন মাৰি আছে মাকৰ বেমাৰ সেইফালে বুঢ়ীৰ বেমাৰ হৈ আছে আৰু বুঢ়াই ফোন মাৰি আছে ভায়েকে ফোন মাৰি আছে কি কৰে তথাপিতো কৈ চাম দেচোন
কৈছাবি মানে তাতে আমি বনোৱাাতো আমি নিজে বনাম তাতে আমাৰ আমাৰ যে গেছ এটা আছে সৰু চিলিণ্ডাৰ
অ অ অ অ
সেইটোয়ে লৈ যাম মানে তাতে তাতে তাৰে পৰা হোটেলৰ পৰা খোৱা চিষ্টেমটো নকৰো আৰু নিজে যে বনাই খাম
আহ
দুইদিন বা তিনদিন থকা যাব আৰু
অ কৈ চাম দে অ এাকে আৰু কি আহ কৈ পেলাই তোক জনাম দেই মই বাকী এতিয়া কি আবেলি আহ যে কৰ'বাত যাবি নেকি
নাযাও আজি ক'ত যাম আৰু গোটৰ মিটিং আছে দেখোন
এই বুলি আৰু কে না এ মোৰো মাথা বিষ হৈছ
মাথা বিষ মানে মোৰ যে চকুতো বিষে থাকে আজিকালি এটা চকু একফালে এটা চকু কুৰ কাৰণে মাথা একফালে বিষে থাকে মোৰ সেইটো প্ৰব্লেম আজিও হৈছে ৰাতিপুৱা উঠাৰ পৰাই
তই মেডিকেলত দেখাই লবি চ উম দেখাই লৈ পেলাই তাতে যাবি ন সেইখন মেডিকেলত যাই পেলাই দেখাই লবি যে কি হয় প্ৰব্লেম যদি আকৌ এইটো বিষ হলে কিছুমানে চশমাও দ চশমা দিলি চ চশমা লব পাৰিবি
মই এনেও জানেই ৰ মেডিকেলত এইকেইদিনতে তইো দেখোন যাই কেনে দেখাই ল'বা পাৰা
শুন শুন মই যাম কিন্তু এটা কাম কৰ এই দুদিন মমান য পাঁচ ছয় দিন মান আৰু যাওঁ তাৰে পিছত আমি যাম দেই মেডিকেলত মোৰ এইটো ভাল হ'ব লাগিব ন পাঁচ ছয় দিন যাওঁ প মেডিকেলত যাম যাইপেলাই ময় দেখাই আহিম তও দেখা আহিব পাৰবি মোৰো খিনি কামটো কৰিব পাৰিম তোৰ বাবে
মোক ধনাকে সদায় কৈ আছে তই তোক তাতে যাই দেখাাবা দি আছে তই তাতে যাই কিনে দেখ অহাৰ কথা
অ যাম দে তই মই মা এনেকে যাম যাই বোলে মইও তাতে কৰি আহিম আৰু ঠিক কৰি দেখাই আহিম এতিয়া এই দুদিন আৰু পাঁচদিন ছয় দিন মান নাযাওঁ তাৰে পিছতেহ যাব পাৰিম গম পাইছা
ঠিক আছে অ
এতিয়া মানে কি হ'ল সেই যাম গোটেই কেইটাই যাম সৰু মনও যামে কি ডাঙৰ মাহীও যাম বুলি কৈছিল যায় এনেকে দেখাই মই মানে প্ৰব্লেম তেনেদ খালি বহুত বেছিয়ে হৈ যাই আছে তোক মই কালি কৈছো ন প্ৰব্লেম বিলাকৰ কথা
সেইকাৰণে সোনকালে দেখে লবি পিছত মানে ইনফেকচন হৈ গই প্ৰব্লেম হ'ব
সেইটো কাৰণে মই আৰু পাঁচ দিন যাম তাৰে পিছত যাম তই মই আমি বন্ধ স্কুল বন্ধ দিয়াৰ লগে লগে চিন্তা নাই কালি তু ৰিজাল্ট দিবহে ন ৰিজাল্টটো লৈ স্কুল বন্ধ দিয়ক বা নেদক আমি পাঁচদিন মান যোৱাৰ পিছত যাম দে একদিন মোৰো তেনেকুৱাই লাগছে উ।
নে হৈছে কি জানি সেইকাৰণে মানে সেনেকুৱা হৈছে নহ'লে সেনেকুৱা নহয় নহয়। মানস।
তাকেতো মোৰো সেনেকুৱাই লাগিছে ইনফেকচন হয়।
এক কমতে দেখে নললি তোৰ প্ৰব্লেম বহুত হ'ব।
আহ আজি দছ বাৰ দিন মানেই হ'ল মোৰ এনেকুৱা হৈ থকা। গম পালি সেইকাৰণে যাবা লাগিব। যায় দেখাই আহি কি কুত দে কি দে এইবিলাক খাবা লাগিব ভালকে
তই কেইদিনমান সেই খাচোন পাতে গজাৰ পাত।
পাতেগজাৰ পাত নহয় কালি মানে হেৰিয়ে কৈছিল মানে শালপতিয়ে কৈছিল হেৰি উম ভিন্দৰে মানে হেৰি আন টকমাহ আনিব কাৰণে কালি টকমা আনছিল উম গম পাইছা আনিছি ৰা ৰাতিপুৱা আমি খালো উম আঞ্চিৰা কালি ৰাতি আনিছি তক মই ভিনন্দদৈও খাই গিলাছ আধা গিলাচ মান ময়ো খালো আধা গিলাচ মান আকৌ এক গিলাচ জিকাই থৈ দিছো দুপৰীয়া মানে মই আৰু খাম, মানেই টকমাটো ৰাতিপুৱা খোৱাৰ পৰাই আজি অলপমান মানে কি হ'ল পুৰণিটো অকমান কমি আছে
মানে কি জানা তোক মই সিদিনাখনে তোক তোক মই প্ৰথম দিনা কওঁতে তোক মই কোৱা না আছিলো জানো।
উম।
টকমা খাবি বুলি আমাৰো আছে ঘৰত আমাৰো খাওঁ টকমা কিন্তু মোৰ সেনেকুৱা প্ৰব্লেম নহয় না সেনেকে তথাপিতো যোন সদিনাখানে মোৰ হয় কালি অলপ অলপ হৈছিল ৰাতি আৰু মোক এটা সেই আনি দিছিল।
কি আনি দিছে?
এহেই
ঠাণ্ডা
অ সেই এনচিল এটা সেইটো মই খালো খাই এতিয়া মোৰ প্ৰব্লেম নাই তোক মাতো খাবা মই তোক প্ৰথম কি নাই কৈছো তক মা খা তই কেইদিনমান কিন্তু তই উম
এই বহুত দাম বোলে এশ এ অ
আমাৰ সিদিনাখনে কিমান আনিছিল এইয়াৰ এক পোৱা নে কি চাৰে পাঁচশ নে কিমান।
নহ কালি আমাৰ এক একশ গ্ৰাম আঞ্চ বোলে একশ। গ্ৰামতে কিবা চল্লিশ টকা নাই কিবা সাথী টকা লোৱা বুলি ক। গম পাইছা সেই আনছ আনাৰ পিছত। মই মাতি কি কছো চেনি দি পেলাই মানে মিচিৰি আনবাৰিছিলো মিচৰিটো নাপালে না। চেনি দি পেলাই মই ভিজাই থৈ দিছো দি পেলাই ৰাতিপুৱা ভিন্ধ আকৌ আধা গিলাচ চাবা দিলো মইো। খালো আৰু এতিয়া মানে আৰু একগিলাচ মই ভিজাই থৈ দিছো দুপৰীয়া খাম বুলিো এতিয়া গৰমটোৰ কাৰণে আৰু। বেছি হয় ন মোৰ আকৌ মানে সেই আধা এগিলাচ আকৌ ভিজাই থৈ দিছ উম। অ।
তই কি কৰিবি জানা তই যি সেইটো ভিজে থৈ দিবি যে ৰাতি। অ তই ৰাতি যে ভিজাই থৈ দিবি ষ্টীলৰ হেৰি গিলাচ। ছত নথবি ত আইনাৰ যি গিলাচ আছে। আৰু এইটো বস্তু ষ্টিলত নথয় আইনাৰ গিলাচত থবি থৈ কেনে মানে ৰা। ভিজে থই সেনেকে খাবি আৰু তই যেতিয়া প্ৰব্লেমতটো ভাল হ'ব তেতিয়া তই নাখাবি কিয় জানা। টকমাতই মানুহ এ হেৰি কৰে মানে ফেটচ কমাই মানে। কিণে যাব কিণে যায় মই সেইকাৰণে খোৱা নাই।
হয় নেকি সেইকাৰণে মই আজিছ আজি। মই চকু তকু গাাত সোমাই আহিছো।
অ টকমা এতিয়া ধৰ আমাৰ ভিনদুহঁতে বা আমাৰ ইহতে যদি টকমাটো সদায় ব্যৱহাৰ কৰে সিহঁ। তৰ পেট কম্ব মানে কি আমাৰ ইিহতে নাখায়।
উ এতিয়া আমাৰ খাই পেলাই খোৱাদ নাই। লাগে ন সেই কিনে খাবা নিবিচাৰে কিন্তু বস্তুতটো ভাল কিন্তু মই মানে প্ৰ্লেম মোৰ মোৰ। প্ৰব্লেমটো বাল ভাল হ'লে মই বাদ দিম খোৱাটো। এতিয়া মানে প্ৰব্লেমটোৰ কাৰণে দুদিন মান খাওঁ।
অ প্ৰব্লেমটো হৈ থাক কেইদিন খায় থাক যেতিয়া প্ৰব্লেমটো চেজ হব অ তেতিয়া না খাবি মানে তই তেতিয়া মানে খিনাই যাবি এইটো মানে খিনোৱাত সহায় কৰে এইটো বস্তুৱে, আৰু গেষ্টিকো নহয়।
অ আমাৰ ভিনন্দৰা কাৰণে ভাল হ'ব।
অ আৰু সেই কৰবি তাল মিচ্ৰী তাল মিচ্ৰী আমাৰ আছে চাগে অলপ মান মই লৈ যাম দে যদি আছে এবাৰ মই টিশচন যোৱা তলত নামি যোৱাৰ আগত এপাক
অ মিটিংত যা অহা ত লৈ আহিব পাৰিবি মই ফোন কৰি অলপ মনত কৰি দিম।
উ আছে না আগে চাবা লাগব ৰ, মানে আমাৰ এটা আনছিল না।
অহ। তাৰেপিছত মই মানে কি আজি আজি ৰাতিপুৱা যে খাইছিলো মই অলপমান মই মানে অলপ অলপমান মানে চাৰি ভাগত এক ভাগত অলপমান কম পোৱা যেন পাইছো মই প্ৰব্লেমটো।
পাবি আৰু তই দুইদিন আৰু দুই তিন বাৰ খালি তই অলপমান কমি আহিব।
হয় সেই সেইকাৰণে মই মানে বস্তুটো মই খাইছো, ভাল হ'লে বাৰু পিছত নাখাওঁ কিন্তু আৰু এইটোও হৈ গ'ল না এতিয়া মানে বেছ ছি মানে অশান্তি ভাৱ এটা হৈ গেল বস্তুটো ফুলি গ'ল যি।
উম।
সেইকাৰণে মোৰ দিগদাৰ হ'ল আৰু বিষ হ'ল।
সেইকাৰণে কমি যাব দে, তই খাই এই সেই দুই আৰু তিনি চাৰি দিন মান খা কমি যাব।
অ এ খাবা লাগিব। কিন্তু অলপমান পাতল পাইছো আজি মই বহুত ভাল খিনিয়ে পাইছো আৰু মই দিনত যি ভিজাই থৈছোঁ সেইখিনি মই খাও।
অ, দে হব দে।
দে-দে হ'ব দে। দে ৰাখো দে কালি কথা পাতিম।